হেল্ল'।
অ।
অ, তোৰ নেটৱৰ্ককেই নাই নেকি?
জানো আছে দেখোন শুনিছ নাই?
অ, এতিয়া শুনিছোঁ।
অ।
কি কৰিছ?
উ, ঘৰ সাৰি আছোঁ।
অ, খবৰ খাতি ভালনে?
ভাল আৰু বৰ্তমান, গৰমত আৰু কি ভাল হ'ব।
উম। ভাত- পানী খালি নে?
খালোঁ-খালোঁ।
অ- অ, মাটি ৰুইছনে নাই?
আজি নাই, আজি ৰ'দ যে।
অ- অ আজি পুৰা ৰ'দ দিছে দেই, আজি পথাৰত থকা মানুহ কেইটা বিহু ওলাই গৈছে, ওলাই গছে।
ওলাই যাব নোৱাৰে- নোৱাৰে নহয় থাকিব।
উম। তাৰপৰা লোৱা মই বাহ, অকমান ওলাই আহিছোঁ ৰাস্তালৈ।
অ।
উম- উম।
তাৰপৰা ভাত- পানী খালি নে নাই?
খালোঁ অ।
অ- অ, ল'ৰা কি কৰিছে?
লৰাই ওলাই গৈছে, হেঁত দুটাই গৰমত মই বোলো ইমান ভিতৰত সোমাই থাকিবা নালাগে ফেনত তলত। অকমান ওলাই আহচোন বুলি ক'লো।
উম।
তাৰপৰা বাথৰুমলৈ গৈছে অ'।
অকলে অকলে পঠিয়াই দিছোঁ আৰু।
হেয়া নাযাবি বুলি কৈছো নাই শুনা নহয়।
উম।
ডাঙৰ ল'ৰা বেছি।
ভাত কিহে খালি।
ভাত ঔটেঙা মাছ বনালো। তাৰ পৰা ধুন্দুলি আলু ভাজিলোঁ।
উম।
সেয়া।
মই সেই দুপৰীয়া ভাত মই দুপৰীয়া ভাত নাই খোৱা এই ৰাতিপুৱাই খোৱা ৰাতিপুৱা এটামান বজাত খালোঁ।
অ'
ৰাতিপুৱা কিবা কিবি খালোঁ অকণমান তাৰপিছতে এটামান বজাত ভাত খালোঁ আৰু।
অ'
তাৰপিছতে এতিয়া ন -নাই খোৱাওঁ আবেলি।
অ'অ'
তাৰপৰা আমাৰ মাটি ৰুব চাগে কেইদিনমানৰ পৰা।
অ' অ' উম মা কঠীয়া তুলিছে তুলিম বুলি কৈছিলে।
উম তই নাই তোলা নি।
মই তুলিবলে কঠিয়া খিনি বেয়া যে।
অ'
কাৰবাক পঠিয়াই তুলিবও নোৱাৰো তেনেকে।
উম।
কৈছিলো তুলোগে নেকি তাৰপৰা মায়ে ক'লে নালাগে তুলিবলৈ তই নেকি ক'লে।
উম উম
সেইকাৰণে তোলাই নাই।
উম, তাৰপৰা ক'বালৈ যোৱা কথা আছিলে নেকি তই।
ক'লে আজি
নহয় লগৰ কাৰবাৰ লগত।
অ'যাম এ যাম মানে হেৰি সিদ্ধান্ত হোৱাই নাই। কেই কোন তাৰিখে যায় সিহঁতৰো মাটি মানে আজি আঠডৰা ওলালে হেনো।
অ'
তাৰপা আৰু কেই আৰু কেইডৰামান আছে সেইকেইডৰা ৰুই হ'লে যাব।
অ'
সিহঁতৰ সেই মাকৰ হেৰি হৈছিলে ফেটি লিভাৰ নে কিবা হৈছিলে।
উম,
তাৰপৰা সেইটো চেকাপলৈ, চেকাপ কৰিবলৈ যাব।
অ,
যোৱাবাৰো, যোৱাবাৰো লগ ধৰিছিলে, তাপা মই যাব নোৱাৰিলো আকৌ।
অ,
তাৰপৰা সেই
উম,
যোৱা হোৱাই নাই।
উম, উম, এতিয়া কি এ
এতিয়াও আহে, হেৰি উম, তাৰিখ ওলোৱাই নাই, তাৰিখ আকৌ এতিয়া ট্ৰেইন চলিছে নে নাই? তাও ঠিক নাই।
অ, অ, ট্ৰেইন বেছিদিন বন্ধ কৰি নথয়।
তাকে বন্ধ কৰি নথয় বাৰু, ট্ৰেইনো আকৌ এইফালে হেৰি ভাঙিলে যে।
উম,
চলিছে বুলিও কোৱা শুনিছো, নাই চলা বুলিও কোৱা শুনিছো।
মানে গম পোৱা নাই বা মও।
উম, আমাৰ এইখিনিত এই ছোৱালী এজনী মৰিলে।
কোন?
এইখিনি হেৰি অ, আমাৰ এই ডাঙৰ মামা যে।
উম,
ডাঙৰ বৰমাহঁতৰ এই আগফালে দলং থকা যে ডাঙৰ বৰমাহঁতৰ ঘৰ।
অ,
সিহঁতৰ ঘৰ আগফালৰ, মানুহ ঘৰৰ ছোৱালীজনী মৰিলে এই মোমায়েকৰ ঘৰত আছিলেগে হেনো।
উম,
তাৰপিছতে এই পানীত পৰি মৰিলে নেকি বুলি কোৱা শুনিছোঁ আৰু পানীত পৰি মৰিলে বুলি।
অ,
তাৰ পৰা হেই, খৰি দিছিলে কালি, মই ফিল্ডৰ পৰা আহি থাকোতে
উম,
মই ফিল্ডৰ পৰা, আহি থাকোতে
উম,
মই সেই তাৰপৰা আহি থাকোতে এনেকে হেৰি কৰি চাওঁ আৰু নি চাওঁ, কাপোৰ হেৰি কৰিবলে।
উম, উম,
তাৰপা মাহঁতো আহিছিলে, মাহত মানে এই দৰংখনৰ ওচৰলৈকে গ'ল আৰু তাৰপা ঘূৰি আহিলে।
উম,
মোৰহে আজি আকৌ যাবলৈ ভয় লাগে, লগ-চগ নহ'লে মানে ভয় লাগে আৰু লগৰজনীও ক'লে ভয়, ভয়ে যোৱাতকে বেমাৰ গোটোৱাতকে, তই নাহিবিয়ে বুলি ক'লে।
অ, তো আকৌ।
তাৰপা এয়া নগ'লোৱে।
উম।
এনেকুৱাহে বন্ধু লাগে, এনেকে নাহিবি বুলি কয় মানে ভয় ভয় হেৰি কৰিলে নাহিবি বুলি ক'ব।
উম।
এনেকুৱা বন্ধু পাবলৈ নাই আজিকালি।
এ ভাল -ভাল বন্ধু পাবলে টান।
উম।
গৰমত একো কাম কৰিবলৈ পোৱা নাই, উম।
তাৰপা সেইকাৰণে নগলোয়েই। তাৰপিছতে আকৌ আৰু এজনীয়ে ফোন কৰি কলে বা এজনীয়ে- এ একো নহয় আহা বোলে মই থৈ আহিমগে আহা বোলে একো নহয় এনেকে কৈছে।
উম।
মই বোলে আছোয়েই আহা বোলে, এনেকে কৈছে। তাইনো কতনো থৈ যাবহি মই জানোয়েই তাইৰ কথা।
উম।
মাতিব মাতি লৈ তাৰপৰা-
আগতীয়াকে গুচি যাব।
উম। আগতীয়াকে গুচি যায় এনো তাই।
উম।
মই বোলো নাযাও তুমিয়ে- আহা দৰাহি, তুমি ৰাতিপুৱা অহা নাই বোলো, সেইকাৰণে নগলোৱে আজি। এইখিনি লগৰ কেইজনীও নোযোৱা হল। এই লগৰ কেইজনী নোযোৱা হল মানে- মানে এই কেইজনী কাজিয়া লাগি পেলাই নোযোৱা হ'ল আকৌ।
উম।
এনে অবুজন যে একদম বুজি নেপায়। অকমান কথাতে মই মানে তেতিয়া কৈছো আৰু ভালকে- সুধিবি কিবা কথাত লাগিছিলে হব'লা দেই, মইও গম নাপাওঁ।
উম।
মোক আকৌ সিহঁতি টানিছে, এই মই আকৌ দৈ পেলাই আহি একদম ফোফাই -জোপাই আহি দৈ পেলাই ৰখিছো হে। তাৰপিছতে মোক ডাইৰেক্ট সুধিছে গায়ত্ৰীয়ে জান নহয়, জান নহয় তই বোলে এনেকে এনেকে কৈছে।
উম।
তাৰপৰা মানে- কৈছে আৰু কৈ পেলাই মই জানো নহয় মই জানো নহয় সেনেকে কৈছে মোৰ, মোক খং উঠিলে মই আহি দৌৰি- পাইছোহিহে, তই জান' নহয় তই জান' নহয় এনেকে কৈছে আৰু। অঁ, বোলো মই কি জানো একদম খঙতে কৈছো আৰু। মই আহি দৌৰি পাইছোহিহে, তহঁতে এইবোৰ কি গাই আছ' বোলো?
উম।
তাৰপা সেইটো কিবা হিতি কথাতে উম, কিবা কথাত লাগিলে। তাৰপা মই কৈছো- তহ'তি লাগিছ লাগ, তহ'তে এজনী সৰু হৈ দে, তাৰপা আকৌ কি ক ফিল্ডলৈ নহাকে থাক?
উম।
ফিল্ডলৈ আহি থাকিব লাগে অ'ক।
উম।
তাৰ পৰা মানে সেইয়া, এতিয়া ফিল্ডলৈও নোযোৱা হৈ থাকিলে।
অঁ।
তোৰ নেৰ্টৱকেই নাই নেকি অকলহৰিয়াকে গৈ আছো বাৰু এইকেইদিন তাৰপা সে সেই খৰি দিয়াৰ পৰা আকৌ যোৱাই নাই।
অ'। শুনিছা নাই
শুনিছো অ'।
অ'। তাকেহে আও
অ' এয়াই এতিয়া লগ এটা নহলেও, অকনমান দিন হ'লে মানে যাব পাৰিম আৰু। তাৰপা আকৌ আহিম ইফালেদি ইফালেদি ঘূৰি যাবলৈও দূৰ হয়গে, এইফালেদি ঘূৰি যাবলৈ আৰু লগ চগ আছে। খালি ঘূৰি যাবলৈ বৰ দূৰ হয় যে সেইকাৰণে না নাইয়ে যোৱা।
অ ৰাতিপুৱাই যাবি
ৰাতিপুৱা তাকে ৰাতিপুৱা দাদা আহিল আহিলে নেকি দাদা আহিলে মানে দাদাৰ লগত তাতে যাব আৰু এই কেইদিন।
উম, ক'ত গৈছিলে
সিওঁ গৈ থাকে, সি সেই বায়েকৰ ঘৰলে গৈছিলে। বাৰ্থডে আছিলে যে।
অ'।
নবৌয়েকৰ লগত গৈছিলে।
অ'।
তাৰপৰা সি কালি আহিলে বৰ্তাই বৰ হুলস্থুল কৰি আছিলে।
উম।
বৰমাই মাতি দিলে আও তাৰপা বাইয়েকৰ ঘৰত আছিলে এইখিনিতে ওচৰতে বাইকৰ ঘৰত আছিলে, তাৰপৰা স্কুটি লৈ পেলাই ৰাতিয়ে গুচি আহিল আও বেছি হুলচুল কৰি থকা দেখি বৰদেউতাই।
উম।
বৰমাও মানে একেবাৰে অশান্তি লাগে গৈছে ইমান বেয়া বেয়াকে কৈ আছে একো কৰাই নাই এইফালে বৰমাই। মানে বত দাদা না নাথাকিলে মানে বম বৰদেউতাই খুব মানে উ গালি পাৰি থাকে কিবা কৰি থাকে। তাকেহে অ একদম কোনো ফালৰ পৰা উপায় নাইকিয়া হৈছে
এহ
কিয়
উম, উম।
উম, উম।